অই, শুনিছানে? আ- শুনিছা?
অহ্ শুনিছো, কি কৰি আছা?
এ আছো এনেই, তুমি কি কৰিছা?
এ মই এনেই, বিছনাত শুই আছো ৰ'বা, বৰষুণ বতৰ মোবাইলটো চাই আছিলো এই কিবা এটা ভিডিঅ' চাই আছিলো আৰু
আ-অ্, মই মানে অলপ তোমাৰ তাকে, আজি অকলপ, অসমৰ সংস্কৃতিৰ প্রশয়ে পঢ়ি আছিলো তাকে ভাবিলো অলপ তাৰ বিষয়ে আলোচনা কৰো নিকি
এ, ভালে তুমিত বিষয় এটা উল্লেখ কৰিছে দিয়া মইয়ো সিয়ে চাই আছিলো অ মোবাইলত ম ক'লো নহয় মোবাইলচ্ কিবা চাই আছিলো বুলি ইউটিউত মই সেয়ে চাই আছিলোঁ অসমৰ যি সংস্কৃতি হয় আমাৰ সে-সংস্কৃতিটো ওপৰত, বিষয়ে অলপ চাই আছিলোঁ আৰু
তাকে-তাকে ঠিকেই আছে, আউপ, মই ভাবোঁ, অ সংস্কৃতি হৈছে যিকোনো এটা জাতিৰ পৰিচয় দিয়াচোন আৰু তোমাৰ মানুহৰ জীৱন ধাৰা ভাষা, তাৰ লগতটো তোমা সাহিত্য, সংগীত, নৃত্য, তোমা খাদ্যাভ্যাস তাৰ তাৰলাগতে সাজ-পোছাক আৰু সামাজিক, মূল্যবোধ এইবোৰেই, এইবোৰ মানে লগ হৈ পেলাই সংস্কৃতিৰ সৃষ্টি হয় দিয়াচোন আৰু তোমাৰ অসমৰ সংস্কৃতি ভাৰতবৰ্ষৰ ভিতৰত অন্যতম আৰু তোমাৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি দিয়াচোন, লগতে বিভিন্ন যিহেতু আমাৰ ইয়াতে বিভিন্ন জনগোষ্ঠী, ভাষা আৰু পৰম্পৰা লোক আছে, ত আমি সকলোৱে সমম্বয় অসমৰ, সংস্কৃতিটো গঢ়লৈ উঠাইছো আৰু, তুমি কি ভাবা?
এই একদম ঠিক কৈছাই দিয়া যিটো আমাৰ, তোমাৰ অসমৰ সংস্কৃতিৰ কথা কবলৈ গলে আৰু বহুতে মানে, বিশাল আৰু মানে শেষ হৈ নাহে আৰু ক'বলৈ গ'লে, তোমাৰ ইয়াৰো খাদ্যৰ পৰা হক তোমাৰ অহ ', সাজ-পোছাকৰ পৰা হাউছ জনগোষ্ঠীৰ পৰা হাওক বা অন্যান্য যিবিলা আৰু ৰিতি নীতি হওক বা কলৰ নিয়ম, সকলো তোমাৰ নতুন-নতুন ধৰণৰ অহ ', সাজ-পোছাকহক তোমাৰ, আমাৰতো জানাই আমাৰ এশ উত্তৰূপ উত্তৰ-পূবখনৰ শাখ্ চেভেন-চিষ্টাৰ বুলি কোৱা হয়টো সাতখন ৰাজ্য যিটো তাৰোপৰ আমাৰ যিটো সংস্কৃতি, এ-সংস্কৃতি। ভাৰতৰ অন্য যিবিলাক আহ ', ৰাজ্য আছে, সেই ৰাজ্যতকৈ কিন্তু বহুগুণে বেছি দিয়া ক'বলৈ গ'লে। আমাৰ ধৰলা অসমত। এ ধৰি-লোৱা আমি কবলৈ গলে এত্যিয়া আমাৰ বিহুটোৱে অসমীয়া জাতিৰ বিহুটোৱে, এই বিহুটো কিমান এটা জনপ্ৰিয় বা বিহুটো আমাৰ কাৰণে কিমান এটা আহ ', বিক্-বিশেষ কবলৈ গ'লে। যানায় তুমি বিহুৱে আমাৰ প্ৰাণ বুলি কয় আমি অসমীয়াসকল বিহুৱে প্ৰাণ তৌ- বিহু ন'হলে জানো অসমীয়াজনক, চিনাকি দিব পাৰি? অস-মীয়া মানে কি? অসমীয়া মানে বিহু, বিহু উৎসৱ বি-বিহু ন'হলে আৰু অসমীয়াজনক, মানে অসমীয়াজনক থাকিব পাৰে নেকি? কি নোৱাৰে ন? তোমাৰ সেইটো ত ব'হাগ বিহু হওক তোমাৰ ভোগালী বিহু হওক ৰঙালী বিহু হওক এইবলিলাক আৰু কাতি বিহু হওক ত বিহু আমাৰ প্ৰাণ। সেনেকে তোমাৰ অন্য যিবিলাক জনগোষ্ঠী যেনে যেনে বড়োসকলৰ যিটো অহ ', তোমাৰ এটা তেওঁলোকৰ এটা জনপ্ৰিয় গান সকলে ভাল পায় সটো বাগৰুম্বা তেওঁলোকৰ সকলো গান ভাল পায় তেওঁলোকৰ বাথ পূজাটো বা অন্য যিবিলাক আছে মিচিং হওক তোমাৰ দেউৰী হওক ৰাভা হওক এইবিলাক আৰু কাছাৰী হওক সনিয়া বা অন্যান্য যিবিলাক তোমাৰ জনগোষ্ঠী আছে আৰু ইয়াৰ লগতে তোমাৰ অঁহ ', আমাৰ উত্তৰপূৰ্ব যিবিলাক ৰাজ্য আছে। দে ছয়খন ৰাজ্য অসমক লৈ কিনে সাতখন ত' এইবিলাকৰ যিবিলাক তেওঁলোকৰ সংস্কৃতি আছে তেওঁলোকৰ সাজ পোছাক আছে তুমি দেখিবা যে অসমৰ অহ ', যিটো অসমীয়াসকলৰ মেখেলা চাদৰ বা তোমাৰ অহ ', বড়োসকলৰ আহটো দক্ষণা বা অন্যান্য যিবিলাক জাতি আছে সেইবিলাক জাতি বিলাকৰ আৰু অন্যান্য পোচাক আছে মিচিসকলৰ বেলেগ দেউৰীসকলৰ বেলেগ। পোচাক চাহ বাগিচাৰ বেলেগ। পোচাক ত' বহুত আছে দিয়ে বহুত ক'বলৈ গ'লে অসমীয়া সংস্কৃতি শেষে নহয় দিয়ে ক'বলৈ গলে বাকী তুমি কি ভাবা এই সংস্কৃতিৰ বিষয়ে আৰু?
সেই একে মোৰ মানে তোমাৰ কথাব একমত যে অসমৰ সংস্কৃতি বাৰেবৰণীয়া তোমাক সেইকাৰণে তোমাক অসমক তোমাৰ নীলাচলৰ দিশ বুলি কোৱা হয় আৰু বিহুৰ দেশ বুলিও জনা যায়। ইয়াক তোমাৰ যিহেতু কলাই তোমাৰ ইয়াক বসবাস কৰা তোমাৰ বিভিন্ন জনগোষ্ঠী যিবোৰ আছেই অসমীয়া, বড়ো, মিচিং, কাৰ্বি, ডিমাচা, ৰাভা, তাই, তিৱা, দেউৰী লগতে তোমাৰ স -সণোৱাল কছাৰী এই সকলোবোৰ তোমাৰ এই সকলোবোৰে মানে কি সম্প্ৰদায়ে কি কৰিছে নিজৰ- নিজৰ নিজস্বতা মানে তোমাৰ নিজৰ নিজস্বতাৰে সংস্কৃতিৰে তোমাৰ অসমৰ সাংস্কৃতিক ভঁৰাল বোৰ সমৃদ্ধ কৰি ৰাখিছে। তাৰপিছতে তোমাৰ যিহেতু কলাই তুমি অসমৰ অহ ', সংস্কৃতি তাতকৈ উল্লেখযোগ্য অংশটোৱে তোমাৰ বিহু বুলি কয়। তাতে তোমাৰ অহ ', ৰঙালী বিহু বা তোমাৰ বহাগ বিহু তোমাৰ যে- যে অসমীয়া নতুন বছৰ আৰম্ভণি তোমাৰ এইবিলাক আহ ত এই সময়তে যিহেতু আমি নতুন কাপোৰ পিন্ধো মানুহ বিহু চানুহ বিহু গ বিহুগীত গাই আৰু আৰু দৌল নামৰ উদযাপন কৰে। সেইয়াই আৰু তোমাৰ আৰু মই ভাবো অসমীয়া সংস্কৃতিৰ বিকাশত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বহু অৱদান দিছে। তেওঁলোকে তোমাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি সমাজত একতা ভাতৃত্ববোধ আৰু তোমাৰ মানৱতাৰ য যিবোৰ বাণী প্ৰসাৰ কৰিছিলে আৰু আৰু তোমাৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰ সত্ৰ আৰু নামঘৰৰ সমূহতো আজিও তোমাৰ অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ কেন্দ্ৰবিন্দু। তুমি কি ভাবা যে মাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কি ভূমি আছিলে অসমীয়া সংস্কৃতিৰ ওপৰত?
তুমি আৰু মহাদেৱ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ভূমিকা সুধিব লাগে নে তুমি অসমীয়া সংস্কৃতিত তেওঁওলোকৰ কাৰণটো অসমীয়া সংস্কৃতি এতিয়া ইমান খিনি আগবাঢ়ি গৈছে ন ত' তেওঁলোকৰ যিটো অৱদান আছিল অসমীয়া সংস্কৃতি অহ ', সংস্কতিত সেই সংস্কৃতিতো মানুহে কেতিয়া পাহৰিব নোৱাৰে। দনো আমাৰ কাৰণে মহাপুৰুষ হৈ থাকিব সদায় ত শ্ৰীমন্ত শংকৰদেৱে ধৰি লা যিবিলাক আৱিষ্কাৰ হওক তোমাৰ বৰগীত হওক বৰগীতৰ পৰা আদি কৰি মাধেৱদেৱৰ এশ সাতাৱন্নটা বৰগীত তাৰে তাৰে যিহেতু শংকৰদেৱতো বহুত লিখিছিল কিন্তু শংকৰদেৱতো জানেয়ে কিবা হোৱাৰ কাৰণে বা এই আচল ৰি তাতে কিবা অহ ', জুই লাগি কিনে সেইবিলাক নোহোৱা হৈ গল তাৰ পিছত মাধৱতাকে লিখিবলৈ মানে আৰম্ভ কৰিলে। এনেকুৱা আৰু তাৰপিছত আহ অসমৰ লোকগীতে হওক তোমাৰ বা তোমাৰ শংকৰদেৱে সৃষ্টি কৰা নামঘৰ যিটো আমাৰ এতিয়া প্ৰত্যেক সমাজতে এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা হৈ পৰিছে য'ত তোমাৰ নামঘৰত তোমাৰ মানুহে সামূহিক ভাৱে মিটিং কৰে বা গাওখনৰ এখন গাঁওত তোমাৰ বা এখন সমাজত কেনেকৈ উন্নয়ন কৰি দিব পাৰি সেইবিলাক আলোচনা কৰে বা তোমাৰ অন্যান্য যিবিলাক মানুহে অহ ', পইচা জমা কৰে ধৰি লোৱা সঞ্চয় সনেকুৱা সঞ্চয়ৰ কামো গাঁওৰ নামঘৰবোৰতে কৰে তাৰ পিছত অন্যান্য যিবিলাক সত্ৰ হওক আমাৰ মাজুলীৰ সত্ৰ হওক তোমাৰ বৰপেটাৰে সত্ৰ হওক ত কলাবাৰীৰ সত্ৰ অন্যান্য যিবিলাক বহুত সত্ৰ আছে ন আমাৰ অসমতো সেই সত্ৰবলাকৰ যিটো আৰম্ভণি সেই শংকৰদেৱ মাধৱদেৱৰ পৰা হৈছে ন। তেওঁলোক নাথাকিলে আমাৰ অস অসমীয়া সংস্কৃতি সংস্কৃতি হৈ থাকিলে জানো? তেওঁলোকৰ পৰাই আমাৰ এই সংস্কৃতি আৰু বিশাল এটা ৰূপ প্ৰদান কৰিছে আৰু তেওঁলোকে আমাৰ আৰু তুমি যদি কলা এই অসমীয়া সংস্কৃতি এই অসমীয়া সং সংস্কৃতিটো আমাৰ অলপ মানে এতিয়া মানুহে মানে অলপ কমকে আ আঁকোৱালি লৈছে নেকি মানে তোমাৰ গুৱাহাটী ধৰা আৰু গুৱাহাটীত মানে গুৱাহাটীত তোমাৰ ধৰি লোৱা এই যিটো অসমীয়া সংস্কৃতি এই অসমীয়া সংস্কৃতিটো কি অকল চিটি চেণ্টাৰতে মানে বাস কৰে নেকি এতিয়া ধৰি লোৱা যিবিলাক বিহু হওক তোমাৰ অন্যান্য যিবিলাক উৎসৱ হওক অকল চিটি চেটাৰতে হয় নেকি বাকী বিলাকত নহয় নেকি গুৱাহাটীত। মইতো সেইটোয়ে দেখিছো দিয়া ইণ্টাৰনেটো হওক তোমাৰ মানে মানুহবিলাকে এই সংস্কৃতিৰ প্ৰতি মানে এটা মানে অকল চচিয়েল যিটো সামাজিক মাধ্যম আছে তাতে দিবলে মানে এইবিলাক পালন কৰে নেকি? তুমি কি ভাবা এইটো মতে মইতো সেইটো ভাবো দিয়া মানে মানুহে সামাজিক মাধ্যমত এইবিলাক দিবৰ কাৰণে মানে এইবিলাক পালন কৰি আহে এতিয়া মানে যিটো তেওঁলোকৰ অসমীয়া বা এজন অহ ', অসমীয়া হিচাপে বা অসমৰ বা অন্যান্য যিবিলাক উত্তৰ পূবৰ ৰাজ্য হিচাপে তেওঁলোকে পালন কৰিব লাগিব। এইটো উৎসৱ বা তেওঁলোকৰ যিটো অহ ', তেওঁলোকৰ যিটো প্ৰিয় এটা ধৰি লোৱা আমাৰ বিহুটোৱে আৰু উৎসৱ হিচাপে আমি যিটো উদযাপন কৰো সেইটো তেওঁলোকে এতিয়া মানে নতুন প্ৰজন্ম আৰু উদযাপন নকৰে তেওঁলোকে কেৱল মোবাইল ফোনত কেইটামান ফটো আপলোড দিবলৈ মানে এনে আৰু দেখাব মানুহক দেখাবলৈ মানে উদযাপন কৰে হেনে লাগে মোৰ তুমি কি ভবা এইটোক লৈ?
ঠিক কথা কৈছা তুমি এইটো বস্তুতটো মই লক্ষ্য কৰিছো বাৰু আহ ', আধুনিকতাই মানে কি হৈছে আজি আমাৰ যি আমাৰ যিটো মানে প্ৰজন্ম এই প্ৰজন্মই মানে তোমাৰ আধুনিকতালৈ বেছি ঢাল খাইছে তাৰ ফলত সংস্কৃতিবোৰ যেন কবাত মাৰ খাইছে। তোমাৰ আমাৰ সংস্কৃতিবোৰ তুমি চাবা বহুতে তুমি আহ', আজিৰ প্ৰজন্মক তুমি কি কি - কি কিমান তাক তুমি তেওঁলোকে অকল বিহুৰ সময়তে অসমীয়া সাজ পাৰ যিহেতু তোমাৰ মেখেলা চাদৰ বা ৰিহা এইবোৰ তেওঁলোকে উম ', বিহুৰ সময়তহে পৰিধান কৰে তোমাৰ যেতিয়া ৰঙালী বিহু আহিব তেতিয়া তেওঁলোকে সেইটো পিন্ধি তোমাৰ কেইখনৰ ফটো শ্বুট কৰিব বা মাক মাঘ বিহু আহিলে মেজিৰ কাষত গৈ পেলাই হেৰি কৰিব কিন্তু তেওঁলোকে মানে সেই অকল দুদিন মান দেখাবৰ কাৰণে তেওঁলোকে সেইটো কৰেই বুলি মই ভাবো মানে নভবা নহয় কাৰণ কিন্তু এই বস্তু। আগৰ দিনত নাছিলে আগৰ দিনত মানুহবোৰৰ যেনেকে তোমাৰ অসমীয়াত অসম অসমীয়া সংস্কৃতিত বহু ডাঙৰ, ডাঙৰ লোকৰ অৱদান আছে দিয়াচোন তাৰ ভিতৰত শংকৰদেৱ মাধৱদেৱতো কলোৱে তাৰপৰি তোমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তাৰ লগতে তোমাৰ হেমচন্দ্ৰ গোস্বামী, এ জ্যোত প্ৰসাদ আগৰৱালা, তাৰ আৰু যোৱাকালি আমাৰ ৰাভা দিৱস যিহেতু গ'ল ধৰা বিষ্ণুপ্ৰসাদ ৰাভা এওঁলোকৰ অৱদান আছে। কিন্তু মই ভাবো আজিৰ যুগত যোনটো আমাৰ প্ৰজন্ম যিটো প্ৰজন্ম এই প্ৰজন্মৰ কিন্তু অসমীয়া সংস্কৃতি প্ৰতি যিটো অৱদান সেইটো কিন্তু আগৰ প্ৰজন্মৰ মানত কম। কাৰণ আজিৰ প্ৰজন্মৰ যিসকল আমাৰ মানে আজিৰ প্ৰজন্মৰ যিসকল ল'ৰা-ছোৱালী আছে তেওঁলোকে যিটো বাহিৰৰ পৰা যিটো সংস্কৃতি আহিছে তোমাৰ মানে এইটো আচলতে ভাৰতীয় সংস্কৃতিও নহয় তোমাৰ এইটো হৈছে তোমাৰ বি দেশীয় সংস্কৃতি। যেনেকে তোমাৰ আমেৰিকা বা বিভিন্ন এইবিলাক ইংলেণ্ড এইবিলাক দেশৰ পৰা যিবিলাক সংস্কৃতি আহিছে এই সংস্কৃতিবোৰ তেওঁলোকে বেছি আকোৱালি লৈছে। বেছি মনোমোহিত হৈছে তেওঁলোকে সেইখিনি সংস্কৃতি বেছি আঁকোৱালি লোৱা যেন লাগে ক'বাত তোমাৰ চাবা তেওঁলোকে মানে তেওঁলোকে আধুনিকতাটো দেখাব যায়। ত আধুনিকতাটো দেখাব যাওঁতে মানে কি হয় তেওঁলোকে পুৰণা যিটো আমাৰ মানে পৰম্পৰা আৰু ৰীতি নীতি যিবোৰ আছে আহ সাংস্কৃতিক যিবোৰ ৰীতি নীতি আছে এইবোৰৰ পৰা তেওঁলোকে দূৰ হৈ থাকে। আহ যেতিয়া তুমি কিনো কৰিবা আমাৰ মা দেউতা বা ককা দেউতা ককা আইতাহঁতৰ দিনতে যি যিদৰে মানুহে তোমাৰ মানে বিহু উদযাপন কৰিছিলে মানে সেই সেইটো মানে আজিকালি তেনেকে দেখিব পোৱা নাযায়। আজিকালি মানে কমি, কমি আহিছে। তোমাৰ যিমানে প্ৰজন্ম আগুৱাই গৈছে মানে সেই বস্তুটো কমি কমি আহিছে। মই তোমাৰ সৈতে একমত তুমিও এনেকে ভাবা ন?
অ' একদম এইটো কথা সঁচা কৈছা। তুমি ক'লা যে এই যিটো নতুন প্ৰজন্ম আছে সেই নতুন প্ৰজন্মটোৱে মানে যিটো আগৰ প্ৰজন্ম আছে ধৰি লওঁক আমাৰ মা-দেউতা বা তোমাৰ আহ ককা-আইতা তেওঁলোকৰ দৰে মানে এইবিলাক শিপা, শিপা যি আছে সিবিলাক ধৰিব জনা নাই আৰু মানে তেওঁলোকে পাহৰি গৈছে এনেকুৱা লাগে আৰু। বিলাক কথা কবলৈ গ'লে বহুত আছে দিয়া। বাকী আজিলৈ থৈছো দিয়া নহলে হবৌ।
অ' দিয়া ঠিক আছে তাকে।